হেল্ল'।
অ', কি কৰিছা?
অ', মই আছো এনেই, তুমি?
ময়ো এনেই আছোঁ মানে, এতিয়া অলপমান শুই উঠিছোঁ, অলপ ফ্ৰেচ ফ্ৰেচ লাগিছে।
অ', বাকি চাহপানী খালা?
অ', মই চাহপানী খালো, তুমি?
অ', অ', খালোঁ।
আচ্ছা, ভাত খালা এনে দুপৰীয়া?
অ', অ', খালোঁ।
অ', বাৰু ঠিকে আছে দিয়া, আৰু তোমাৰ কি কয় আৰু নতুন মভি এখন লাগিছে নহয় কালি।
অ', নতুন ঘৰৰ মুভি ন'।
অ', নতুন এটা হৰৰ মুভি এখন লাগিছে, মই ভাবি আছোঁ, কালি চাবলৈ।
অ', অ', পাৰা। পিছে আমাৰ ইয়াত লাগিছে জানোঁ?
আহা অ', আমাৰ ইয়াত লাগিছে মানে চবৰ, মানে এইটো বহুত হিট মুভি ন' মানে বহুত ভাল মুভি, হলিউড। চ' মানে এইটো মানে আমাৰ তেজপুৰৰ চব গোটেই খিনি মানে হলত লাগিছে আৰু।
অ', ভালেই পাৰা চাব।
সেইটোৱেই আৰু যে মুভি চোৱাৰ লগে লগে মানে পফকৰ্ন খাই, নহ'লে কিবা এটা জুচ খালে কি ধুনীয়া লাগে ন'।
অ', অ', সেইটোয়ে, মুভি লগত স্নেক থাকিলে ভালে লাগে।
সেইটোয়েইটো আৰু তোমাৰ ভয়ৰ মুভি ন, ভয় ভূতৰ মুভিটো চাই পেলাইটো আৰু ভয়ো লাগে। ন' অলপ মানে মানুহ এটা লাগে আৰু মানে হ'লত ভাবাচোন তুমি অকলে ভূতৰ মুভি বহি চাই আছাঁ গোটেই হলতে, কিন্তু কিমান ভয় লাগিব ভাবাচোন, তুমি চাব পাৰিবা?
অ', অ', সেইটোয়ে হয় বাৰু, তুমি কি ফ্ৰেঞ্চ লগত যাবা ন'?
অ', মই লগৰ খিনিৰ লগত যাম আৰু।
অ', অ', অ', ভালেই।
সেইটোয়ে, তুমি যাবা নেকি আমাৰ লগত মানে? এনেকেই আছে বাৰু।
অ', পাৰি বাৰু, কেইটা কেইটামান বজাত যাবা তোমালোক?
আমাৰ মানে, কেইটামান মানুহ যাম সেইটো সুধিছা?
নহয়, কেইটামান বজাত যাবা কৈছোঁ।
অ', আমি ভাবিছোঁ কি, এনেকা চাৰে এটাত যাওঁ।
চাৰে এটা।
অ', ৰাতি চাৰি এটাত যাম বুলি ভাবিছোঁ, মানে ৰাতি চালে ভাল 'ন ভূটৰ মুভি। অলপ ভয় লাগে বেছি।
অ', চাৰে আঠটা ন' ঠিকে কৈছাঁ।
তাৰে এটা।
ৰাতি চাৰে এটা? ৰাতি দেৰটা বজাত তোমাৰ হলতটো খোলা থাকিব?
অ', মই কৈছো সিহতৰ মানে মেজাৰ লগত পাতিছিলো তকৌ কৈছে কি মানে খোলা ৰাখ ৰাখি দিম দিয়া পাৰিবা চাব।
সেইটোয়ে আৰু কি কয় যে মানে অ'। হেৰি মুভিখনো বহুত হিট হৈ আছে দেই মই মানে। চাইচো তাৰ ট্ৰেইলাৰ খন ট্ৰেইলাৰ খন ভালে লাগিছে।
অ', অ'মইয়ো তাৰ ৰিলচ পৰা দেখিছো বাৰু আহ খোপা। মানে বহুত, বহুত বেছি গও ননাও হয় সেইটো বোলে বহুত বেছি ভয় লাগে বোলে। মুভিখন মানে তাৰ মানে আগৰো বহুতোপা ভাল আছে।
অ'।
আগৰ ভাগ খিনিও মানে তেনেকাই মানে ভয় লগাই তাৰ মানে। হেৰি কাহানীটো এইটো মানে উ হেৰি চাৰি নে পাঁচ নম্বৰ ভাগ নেকি। তাৰ আগৰ ভাগ কেইখনতো মানে ইটো মানে মুভিখনত ন মেইনলি। এখন কিতাপ এখন থাকে। সেইখন কিতাপখন মানে যেতিয়াও মানে পঢ়ে ন তেতিয়া মানে এনেকুৱা ভূত মানে প্ৰেত আত্মাাবোৰ সেইখিনি মানে ওলাই আহে যোনটো মানুহে পঢ়ে ন। সেইটো মানুহৰ লগত মানে বেয়া হোৱা ষ্টাৰ্ট হৈ যায় মানে বহুত। উম, ভয়ানক, ভয়ানক বস্তু বা ষ্টাৰ্ট হৈ যায়।
অ', এইটো মানে মই ভাত যিমানতটো চাইছো ন ইয়া। যোৱা বছৰ নে অহা যোৱা বছৰ মানে এইটো বছৰৰ আগৰ বছৰো নহয় নে আগৰ বছৰ। অ', ইয়াৰ মানে অ', আগৰ পাটৰ্খন আহিছিলে ন মোৰ মনত আছে। মই চাব গৈছিলো সেইখনো বহুত দৰ আপ ননা আছিলে জানা একেবাৰে। কটা কুটি আছিলে মানে চাই বহুত
অ', মুভিখনতো এ লেটেড মুভি হয় বাৰু। মানে পুৰা এইটিন প্লাছ হয় আৰু।
সেইটো এইটিন প্লাছ মানে পোৱালী ল'ৰা ছোৱালী বিলাকে চাব পাৰে আৰু মোৰতো বয়স। শুইছে ন মইতো এতিয়া চল্লিশ বছৰ পাইছোয়ে মইতো চাব পাৰিমে ন।
অ', তোৰতো চল্লিশ বছৰ হ'ল ন ত পাৰিবই বাৰু তুমি। চল্লিশ বছৰৰ হ'লে টো মভিয়ে চাবলৈ লগৰ লগ লাগে জানো?
অ', মানে অকলে গলে তেতিয়াও ভাল নালাগে ন তোমালোকেতটো আছছে মানে। সেইকাৰণে ভাবি আছো তোমাৰ লগতে যাবলৈ আৰু।
অ', অ'চল্লিশ বছৰ হৈ পেলাইও মানে এতিয়াও মানে যাবলৈ ভয় লগা হৈছে ন?
উম, অ', সেইটো। চোৱা ভূতৰ মুভি ন ইমান এটা ডাঙৰ হলত চা মানে কিন্তু ভয়তটো লাগিবই ন।
অ', অ'হয় বাৰু আৰু ইমান ৰাতিকে চাবলৈ যাবা তেতিয়া হয় অলপ চাগে মানুহো নাথাকিব।
সেইটোয়েতো এইকাৰণো কৈ আছো মানে লগৰ খিনিক মানে একেলগে যাবলৈ তুমিও আহিলে ভাল আৰু ভাল লাগিব ন। যিমান মানুহ হ'ব তিমান ভয়তো কম লাগিব।
অ', অ'সেই হলত বহি থকাকা ভূত কেইটাৰ লগতো ধুনীয়াকে চাব পাৰি আৰু।
সেইটোৱে আৰু ভালো লাগিব ন।
অ', বহুত ভাল লাগিব। দেৰটা বজাত চাব যাম ন বহুত ভাল লাগিব অ'।
অ', আৰু মানে ৰাতি ডিনাৰ টো ক'ত কৰিব পা এ দে।
মুভিখনতো বেছি নহয় বাৰু। ঘণ্টা হয় ত' এটা দুটা তিনটা বজালৈকে আমি এ। কিছুমান দোকান খোলা থাকিব ন বুটৰ দোকান সেই তাত গৈ পেলাই খাই পেলাই গুচি যাম ঘৰলে। চাৰিটা, পাঁচটা মানত ভৰ গুচি যাম।
হ'ব দিয়া বাকী ঘৰত গৈ মানে কেইটামানত কোবাগৈ?
উ, ঘৰত, ঘৰত শুব লাগে মানে ৰাতিপুৱা শ যাব।
তে নোখোৱাটোৱে বেছি ভাল হ'ব ন এনেকে।
অ'। অ, দুপৰীয়া সোমাও ভাত চাত খাই পেলাই দুপৰাৰ সোমাও আৰামচে
অ, ঠিকে আছে বাকী কালি এনে মানে দুপৰীয়া খোৱাৰ পিছত কিবা কাম আছে নেকি সন্ধিয়া সময়ত
সন্ধিয়াতো নাই বাৰু।
অ, আচ্ছা, আচ্ছা ঠিকে আছে দে সন্ধিয়া আৰু অলপমান ওলাই যাম বুলি ভাবিছো মানে এনেই মানে ৰাইড এটাত যাম বুলি বাইক ন'হলে যাৰ স্কুটি আছে তাৰ সিহঁতৰ লগতে মানে যাম বুলি ভাবিছো তোমাৰ আছে নেকি বাইক, স্কুটি
মোৰটো একো নাই দেই।
অ, তোমাৰ একো নাই ন।
অ'।
আচ্ছা, আচ্ছা ঠিকে আছে তেনে মোৰ লগৰ এটা আছে মানে তাৰ মানে বাইক আছে তুমি তাৰ লগতে বহি যাব পাৰিবা একো কথা নাই।
অ', অ', ঠিকে আছে দিয়া তেনেকে পাৰিম ন কি আমি সন্ধিয়া মানত টা ওলাই গৈ পেলাই একে ৰাতি দেৰটা বজাত মই বিচাই পেলাই ঘূৰি আহিব পাৰো।
অ, পাৰি, পাৰি
উম।
সেইটোয়ে আৰু কি কয় মানে
আপুনি হাঁহি আছে নেকি।
না মানে মই জানা আজি কি হৈছিলে
উ
আজি মানে দিনটোত কি হ'ল মই মানে খোজকাঢ়ি আছিলো ন।
অ'।
অ, তাৰপিছত মই খোজকাঢ়ি টাউনত ঘূৰি আছিলো তাৰপিছত আগতে মানে ল'ৰা এটা আছিল। নে সৰু ল'ৰা এটা মানে সি খোজ-কাঢ়ি আছিল হা লাহে, লাহে। চ' মানে আগতে অলপমান বু বোকা আছিলে শ্লিপৰ নিচিনা মানে তাত মানে শ্লিপ খাই পৰিলে সেইটো কথাই মানে মাজে, মাজে আহি যায় আৰু হাঁহিটো উঠি যায়।
অ', অ', অ', গম পাইছো নহয়। মাজে, মাজে হাঁহি আছে ন বেছিকে তো সেইকাৰণে মানে সুধিলোও আন কিয়বা হাহি আছে।
অ, একো নাই দিয়া বাৰু বাকী আপোনালোকে ৰাতি ভাতটো খাব।
অ', অ', খাম আকৌ। ভুকতো থাকিব নোৱাৰি বাৰু ভুকতটো লাগি
সেইটো, সেইটো আৰু তেৰ তাৰিখে মোৰ মানে লগৰ এজনৰ বাৰ্থডে আছে আপুনি আহিব নেকি?
অ, মোৰো লগত মোৰ মাতিছে তো মোক তাই তাইৰ লগতে মানে আজি ওলাই গৈছিলো। তাই কাপোৰ কিনি আনিছিলোঁ তাইৰ বাৰ্থডে কাপোৰ
আচ্ছা, আচ্ছা ঠিকে আছে দিয় বাকী কি, কি কিনিলা?
বাকী তাই কাৰণে কাপোৰ কিনাই হ'ল আৰু হেৰি আমাৰ আৰু এজনী লগৰ আছে। অ, তাইক আমি মানে তাইকো মানে জন্মদিন আছে। নে তাইৰ জন্মদিনত একো গিফ্ট দিয়া হোৱা নাছিলে ন ত' তাই কাৰণে হেৰি তাইক বেগ এটা এটা দিলো তাইকো গিফ্ট কৰিলো আৰু
অ' ঠিকে আছে দিয়া মানে লগৰবিলাকক গিফ্ট দিব লাগে ন তেতিয়া মৰমটো বাঢ়ে আৰু
অ' মানে সিহঁতৰ বাৰ্থডেটো আৰু স্পেচিয়েল বনাব লাগে আৰু কাৰণ বাৰ্থডেটো চব কাৰণে স্পেচিয়েল হয় ন এনেকা নহয় বাৰ্থডে পাহৰি যাব লাগে মানে ফ্ৰেণ্ডৰ বাৰ্থডে হয়, এইটোতো স্পেচিয়াল কৰিব লাগে আৰু,
অ সেইটোৱে আৰু
উম মানে নিজৰ মানে ওচৰৰ ক্ল'জ ক্ল'জ মানুহখিনি মানে বাৰ্থডে মনত ৰাখিব লাগে আৰু
সেইটোয়ে মোৰো যে এইবিলাক নেবাৰ আছে যে মানে নেইবাৰ বিলাক মোৰ লগৰ লগৰে আছে মানে ঘৰ ওচৰতে যে থাকে
অ অ অ
অ মোৰো মানে মানে ফেব্ৰুৱাৰী মাহতে মানে মোৰ মানে চল্লিশ বছৰ হ'ল ন,
আহ
তোৰ চবে মানে কে'ক এটা গিফ্ট কৰিছে আৰু
অ
সেইটোয়ে আৰু ভাল লাগিছ মানে কে'কটো খায় পেলাই মিঠা আছিলে।
অমিতা আছিলে। মোৰহে কে'ক নাছিলে ন, ভালে আছিলে আজিকালিতো নিমখ ৰাখি কল আহি গৈছা ন
অ সেইটোৱে আৰু কি কয় আজি মানে কি হৈছিলে মোৰ ফেবুৱাৰিত মানে মোৰ চল্লিশ বাৰ্থডে আহিছিলে ন ফৰ্টি এইট বাৰ্থডে। ত' মানে এনেকুৱা মোক মানে ডাঙৰ ডাঙৰ গিফ্ট দিছিলে মানে মানে মোক লগৰে যোনে হেৰি কি কৈছে এই যে জে চি বি যে থাকে
অ অ বহুত ভাল বস্তু গিফ্ট কৰিছ আপুনিটো বিজনেচত ওলাব পাৰিব সেইটো দি।
অ তেতিয়াৰ পৰা মই এতিয়ালৈকে মানে জে চি বিয়ে চলাই আছো জানা মানে
অ মত মানে ভাল গিফ্ট দিছে মানে স্বচ্ছ গিফটছ গিফ্ট এনেকৈ বিজনে ওলাব পৰা গিফ্ট
এইটোয়েই এইটো আৰু আৰু জে চি বি চলাইও ভাল লাগে ন।
অ যোগী আদিত্য নাৰায়ণ বুলি জনো কালি ফৰ এভাৰ
সেইটোয়ে দিয়া শুব দিয়া তেনে ন বাই বাই
দিয়ক